হেল্ল'?
এইয়া ফোনত ক'ল এটা আহিছিলে যে বন্ধু।
হা হা?
ফোন ক'ল এটা আহিছিলে।
অ'।
উম, কথা পাতি লৈছিলোঁ।
অ', অ'। তাকে, কথা প
দচ হয়, হয়, অলপ দেৰিকৈ কৰিবা বুলি কলোঁ।
অ', অ'।
উম।
তাকেই।
পিছে কি কৰিছা? আজি বতৰটো বৰ ধুনীয়া কৰিছে দেই বন্ধু।
আজি বতৰ বহুত ধুনীয়া। মই এইটো মানে এনেকুৱা ধৰণৰ বতৰত মই কাম কৰি খুব বেছি ভাল পাওঁ। আৰু এতিয়া মই একচুৱেলি টাউনলৈ আহিছিলোঁ, এই কাম এটা আছিলে। তাকে আহোঁতে অকমান বিশেষ কাম বুলি ক'লে মানে এতিয়া মই অকনমান বজাৰ সমাৰ কৰিব লগা আছিল তাৰমানে। ঘৰুৱা বস্তু আছিল, তাৰপিছত লগতে বান্ধৱী এগৰাকী ঘৰতো সোমালো। উম, তাৰপিছত এতিয়া এ ঘৰলৈ লাহে লাহে গৈ আছোঁ, এতিয়া তোমাৰ লগতে ফোনটো আহি আছে। তাকে কথা পাতিম বুলি ৰিচিভ কৰি ললোঁ আৰু এতিয়া ৰখি ললোঁ। কাৰণ এতিয়া ৰখি কথা পতাটোৱে অলপ ভাল ন' যদিও চলন্ত হৈ থকাতকৈ তাৰমানে।
উম, উম। বাকী, মাহঁতৰ খবৰ ভাল নে?
মাহতৰ খবৰ বৰ্তমান ভালেই দেই।
উম, উম, আমাৰ ভালেই দেই।
অ'অ'
খেতি-বাতি এইবোৰ লাগিছানে অলপ?
খেতি-বাতি এই সময়খিনি ভৰ বুলি ক'ব লাগিব। ভৰপুৰ হৈ আছে সময়খিনি অ' এতিয়া কাৰণ আমাৰ খেতিয়ে যিহেতু মেইনকৈ খেতিয়ে কৰা হয় গতিকে এই এতিয়া পথাৰ সময় এতিয়া কৰি থকা হৈছে আৰু এতিয়া।
উম, উম।
উম, এ তোমালোকৰ খেতি কৰা নে?
আমাৰ খেতি কৰো, কৰো আমাৰো সেই তেনেক তেনেকোৱাই আৰু লাগি থকা হৈছে আৰু ৰোৱা হোৱাকৈ নাই।
অ',
পিছে হেৰি নহয় বন্ধু মই যে একদম মানে এ মানে তোমালোকে যে বৰা লিখা যে
উম,
তুমি তপন এতিয়া বৰা ন' তপন বৰা তোমাৰ আনটো এতিয়া ধৰা বৰা লিখা বৰা তাৰমানে কিছুমান কছাৰী থাকে, কিছুমান আহোম থাকে তোমালোকে কি কি মানে সম্প্ৰদায়ৰ মই মানে সেইটোকে মানে মই সুধিম, সুধিম কৈ পাহৰি থাকো যে আজি তাকে সুধোচোন বোলো।
অ' আচলতে হেৰি আকৌ বৰা লিখিলেও আমি মৰাণ সম্প্ৰদায় হয়। আমি মৰাণ জনগোষ্ঠী হয়, মৰাণ জনগোষ্ঠী তি আচলতে এ তাত বৰা বৰুৱা, হাজৰিকা, মৰাণ এনেকুৱা ধৰণৰ কেইবাটাও উপাধি লিখা আছে আৰু এইখিনিৰ ভিতৰত আমি বৰা বৰা হয় আমি বৰা লিখো আৰু মৰাণ জনগোষ্ঠ তোমাক কৈছো আজি মৰাণ জনগোষ্ঠী হৈছে অসমৰ আটাইতকৈ পুৰণি এটা ভূমিপুত্ৰৰ জনগোষ্ঠী হয়।
উম, উম।
মৰাণ জনগোষ্ঠী তুমি ছাগে গ'ম পোৱা নে নোপোৱা নাজানো। তোমাক কৈছো আৰু অ' যিহেতু আজি এ কথাত, কথাত যিটো কোৱা কাৰণে তাৰপিছত তুমি এইখিনিও পাইছা ছাগে আগতে পঢ়িছা মোগমই বিদ্যহও কৰিছা লগতে আহ হাজাদ, হাজৰিকা এইবিলাক কথাও তুমি পঢ়িছা চাগে নহয় জানো সেইবোৰ তেনেকে সৃষ্টি হোৱা আৰু আহ বিশেষকৈ আগতে মৰাণে হৈছিলে। উম, মৰান জনগোষ্ঠী লোকসকলৰ উপাধিসমূহ পিছলৈও ক্ৰমান্ধে কিছুমান চাকৰি এইবিলাক ক্ষেত্ৰৰ কাৰণে বহুতে মানে মৰাণ লিখিলে দিয়া নাছিলে। কৰ্মৰ সহ্য সূত্ৰে মানে। পিছত সেইকাৰণে এই উপাধিসমূহ সলনি কৰা হল।
উম, উম।
সেই একেবাৰে হ'ল আমাৰ এতিয়া ককা-দেউতা মানে ককা-দেউতা যি কৈছে ককা মানে মৰাণ জনগোষ্ঠীৰ লোকসকলপ বহুত ভাষাও আছে দেই মইো কৈছো। মৰাণ জনগোষ্ঠী সকলৰ নিজা ভাষা আছে নিজা সাজ পাৰ আছে। আহ যেনেকৈ উদাহৰণস্বৰুপে কলিয়া ৰিহা। অ' এনেকুৱা ধৰণৰ আছে কলিয়া ৰিহা তাৰ পিছত আৰু এনেকুৱা ধৰণৰ বহুত কাপোৰ আছে, আহঁ তাৰ পিছত আপুৰুগীয়া দিনৰ কাপোৰ। কাপোৰ আছে মই তোমাক মই এদিন কম মই দেখাৱামো তোমাক মোৰ নিজা ভিডিঅ' মাজেদি যিহেতু মোৰ ভিডিঅ' হিচাপেও আছে ভিডিঅ' বোৰ দেখুৱাম আৰু মৰাণ জনগোষ্ঠীৰ ভাষা আছে আহঁ ভাষা যেনেকে খালোং ক গলোং ক কলে গৈছে ক' দতা আইতা উম, এইবোৰ হৈছে মৰাণ জনগোষ্ঠীৰ ভাষা।
উম, উম
অ' তুমি চাগে মৰাণ মানুহ লগত কৈছে তোমাৰ তুমি
মোৰ মানে হেৰি আকৌ, মোৰ মানে এতিয়া মামাৰ ছোৱালীজনী মৰাণ মানে সম্প্ৰদায়ৰ লোকলে বিয়া হৈছে, দেই। আ ফিলবাৰীলে বাকী মই ইমান খিনি জানো আৰু, তেওঁলোকে বুকু মেখেলা পিন্ধে তেনেকুৱা সেইবোৰ জানো আৰু, কিন্তু ইমান যিখিনি মানে, তেওঁলোকৰ ভিতৰৰ গভীৰ মানে নীতি-নিয়মবোৰ নাজানো। উম, সেইখিনি বিষয়ে তুমি অলপমান কৈ দিবা নেকি
অ', আমাৰ ভিতৰত বহুত নীতি-নিয়ম আছে, মই এতিয়া তোমাক কৈছো, সেই সেইখিনি কৈছোৱে বাৰু, তাৰ উপৰিও এতিয়া আৰু এটা শব্দও কৈ দিছো মোৰ মনলৈ আহিছে আইতাতো মৰাণ জনগোষ্ঠী আইতা বুলি বিশেষকে নকয় বাইছা বুলি কয়, জেই বুলি কয়। উম, শুনিছা তুমি অ এই বাইশাহ জেই, এই বাইচ জেই মানে হৈছে, আমাৰ আইতাজনীক কোৱা হয় তাৰ পিছত দ'তা মানে হৈছে, ককাজনক কোৱা হয় উম যেনেকে ৰঙালাওটো আমি ৰঙালাও বুলি নকওঁ মৰাণ ভাষাত। মৰাণ ভাষাত ৰঙালাউটো খমউ বুলি কয়।
হয়
খমউ, অ এনেকুৱা ধৰণৰ বহুত আমাৰ অ খমউ মৰাণ জনগোষ্টি নিজৰ ভাষা আছে, নিজৰ সাজপাৰ আছে, তোমাক কৈছোৱে মই।
নিজৰ সাজপাৰ আছে।
সাজপাৰ আছে, আমাৰ মৰাণ জনগোষ্ঠী আনকি আমাৰ আহ, কি বুলি কয়, পুৰণি ইতিহাসো আমাৰ আছে মানে। উম, যি বুৰঞ্জী, বুৰঞ্জী, বুৰঞ্জী আছে আমাৰ নিজা। তাৰ পিছত মৰাণ জনগেষ্টিসকলে গছ তলত বিহু মাৰে, মৰাণ বিহু সকলে ৰা ৰাতি বিহু কৰে, মৰাণ ধৰ্ম জনগোষ্ঠীসকলে ধৰ্ম হুঁচৰি কৰে। মৰাণ জনগোষ্ঠী সকলে এনেকুৱা ধৰণৰ বহুত নীতি-নিয়ম আছে, বিশেষকৈ তাৰ ভিতৰত, আহ বিষেশকৈ আটাইতকৈ অ মানে অ ৰৈ ৰহস্যময় বুলি ক'লে মানে, জাতি বিহু আৰু ধৰ্ম হুঁচৰি তুমি চাগে নাম শুনিছা।
উম, উম। ৰাতি বিহু আৰু ধৰ্ম হুঁচৰি ন উম, অ' ৰাতি বিহু আছিল। ৰাত ৰাতি বিহুতো অ' ৰাতি বিহু বস্তু, চৰি ৰাতি বিহু আছিল উম।
আহ, এতিয়া বাৰু আনুষ্ঠানিকভাৱে বহুতখিনি ঠাইত দেখুওৱা হয়, কিন্তু পূৰ্বৰ সেইবোৰত তেনেকে নাছিলে, বিভিন্ন স্থানত বিভিন্ন ধৰণে পতা হয়। আৰু কিছুমান অঞ্চলত অ', বৌ মাগিবলৈ যোৱা হয়, বৌ মাগি শিকিবলে মানে, কিছুমানৰ গাঁৱৰ ঘৰে, ঘৰে তেনেকে যোৱা হয়, অ', চবতে নহয়। একে ধৰণৰ নহয়, চবৰে ঠাই অনুসৰি বেলেগ, বেলেগ কিছুমানৰ মাতিলে যোৱা হয়, অ' বৌ মানে, কাৰোবাৰ ঘৰত, ডাইৰেক্টলি বৌ মাগিবলৈ হ'লে কোনোবাই নিমন্ত্ৰণ কৰিব, আৰু তাত তেওঁলোকে ৰাতি বিহু হোৱাৰ দৰে, তেওঁলোকৰ ঘৰত তেনেকে এ, বিহু মানে ৰা তি বিহু কোৱা যায় তেওঁলোকে পাতে, কিন্তু অকণমান নীতি-নিয়ম হয়তো বেলেগ। তাত সেইখিনি জাননী হওঁক, প্ৰাৰ্থনা হওঁক, সেইখিনি অকণমান বেলেগ, শুনা পাইছে নে?
অ', শুনিছোঁ, শুনিছোঁ, কোৱা।
আৰু কৈছো উচিত। মৰাণ জনগোষ্ঠীৰ চৰুশালী বুলি কয়, ৰান্ধনীশাল, তুমি শুনিছা, গম পোৱা নে? অ', ৰান্ধনীশাল পানী চুঙা বুলি কয়। পানী চুঙা আচলতে পানী চুঙা মানে য'ত পানী পানী বনোৱা হয় মানে, কেতিয়াবা জলপান বনোৱা হয় তাক পানী চুঙা বুলি কোৱা হয়। য'ত চৰুশালী মানে, য'ত ৰান্ধনী ঘৰৰ মূল ভেটি তাকে ধৰা হয়। য'ত শাকৰ চৌ ভাত চৌ বুলি কয় মানে ভাত বনোৱা হয় আৰু ফালে চব্জি বনোৱা হয়। তাত তিনিটা উধান থাকে তিনিটা তিনিটা সেই তিন এটা উদধানো নাম আছে বহুতে নাজানে সেই তিনিটা উদধান হৈছে- তিনিটা দিয়া কাৰণ আছে তাত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ বুলি কোৱা হয়। সেই তিনিটা উধান ন ন তাত- তাতে মানুহে জুই জ্বলাই ভাত বনাই সেইকাৰণে সেই চৌ বাতি খিনি বাহিৰলৈ উলিয়াই নানে ঘপকে। তাৰ খিনি সেইবোৰ নিয়ম নীতি আছে আচলতে।
উম' উম
আহ' সেইবিলাক কাৰণে কিবা কুকুৰা এজনী সোমালেও তাত- যদি উ গৈ যদি তাত উঠি দিয়ে তেতিয়া চোৱা হয় মানে সেইবিলাক কথা আমাৰ মৰাণ জনগোষ্ঠীত আছে।
অ'
মৰাণ জনগোষ্ঠীৰ অ' মৰাণ জনগোষ্ঠীৰ সকলোৱে গোঁসাই বিহু মানে। গোঁসাই বিহু অ আমি বেদৰ বিহু নামানো। আমি গোঁসাই বিহু মানো। আমি প্ৰথমে যিখন বিহু হয় সেইখন বিহু আমি নামানো। আমি গোঁসাইে যি আদেশ দিয়ে সেই গোঁসাই মতেহে মানো। অঁ বেদৰ বিহু মানে আচলতে এনেকুৱা নহয়। হয় কিছুমান অঞ্চলত মানে। কিছুমান মানুহে মানে প্ৰথম খনৰ পৰাই মানে তেওঁলোকক গোঁসাই হেৰি কৰে। কিন্তু এনেকুৱা ধৰণৰ কথা, উ মৰাণ জনগোষ্ঠী সকলৰ বিহু আচলতে মাজৰ এখন শেষৰ এখন আৰু মানে প্ৰথমখন বেদৰখন কিছু মানে নামানে বুলি কোৱা নাই। মানে, কিন্তু চবেই নহয় বেছি সংখ্যকে মাজৰখিনি পাই মানে। ইয়াৰ উদ্দেশ্যতটো হৈছে। আহ' ৰাঘৱ মানৰ কথাটো বিৰ ৰাঘৱ মানৰ কথা তুমি চাগৈ শুনিছা। বিৰ ৰাঘৱ মৰাণৰ কথা কথাৰ পৰা এই কথাখিনিলৈ আহিব লাগিব এ কথা বহুত দীঘলীয়া হ'ব। তোমাক এদিন মই অ' পুংখানুপুংখভাৱে বাবে ক'লৈ চেষ্টা- কৰিম বিতংভাৱে কিন্তু অকনমান তোমাৰ আভাস দিছোঁ। কাৰণ- বিৰ ৰাঘৱ মৰাণে, মই এনেই চটকে কৈছোঁ তোমাক ছুটি কৈ কৈছোঁ, যেতিয়া- উ এ তেওঁলোকৰ ঘৰৰ অ' তেতিয়া মানে কি হৈছিল যে হুচৰি হৈছিলে মানে, সেই হুঁচৰি সময়ত তে আহ তেওঁ হাকাৰি থাকোতে মানে, অকমান কিবা এটা বিভেদ ভাৱ কৰিছিলে হাকাৰি থাকোতে তাক মানে কাটিছিলে। ডিঙি দুদখৰ কৰি দিছিলে মানে আহোম সকলে সেই তেতিয়াৰ পৰা-
এতিয়ালৈকে আমি সেইখন বিহু আমি নামানোঁ, সেই বিহুতে যিহেতু কাটিছিলে- গতিকে সেই বিহু আমি তিনিদিনৰ তেলনি হয়, সেই তিনি দিনৰ পিছতহে আমি মানো। তিনি দিনৰ পিছত অহ' কথাটো তেনেকুৱা ধৰণৰ মানে আমি দ্বিতীয় সপ্তাহ মুঠতে মঙ্গলবাৰ দিনটো পৰা মানো। মঙ্গলবাৰ দিনটোৰ, অ' মঙ্গলবাৰ দিনটোৰ পৰাহে আমি মংগলে উৰুকা বোধে গৰু বিহু। তুমি শুনিছা চাগে আমি সেই কাৰণে তেতিয়াবা মানো অঁ। কাৰণটো সেইটো, সেইকাৰণে আমি লাও কোমোৰা যিয়ে নহওঁক পেটতে ঘাপটো নেমাৰো মানে সেই তেনেকে ঘাপটো কাটিলে আমাৰ বীৰ ৰাঘৱ মৰাণ আমাৰ যিহেতু ৰজা তেওঁক আমি কটাৰ দৰে বুজা হয়, সেইকাৰণে আমি তেনেকে আমি নাকাটো অঁ। কাৰণ সেইবিলাক বহু কথা সোমাই আছে আৰু আহ আমাৰ মৰাণ জনগোষ্ঠীৰ লোকসকলৰ বিহু আটাইতকৈ মানে দীঘলীয়া হয়। তুমি ম'ন কৰিবা তিনিচুকীয়া জিলাত আহিলে তুমি এইবোৰ বিষয়ে ভাললৈ তুমি জানিবা গছ তলৰ বিহু হয় গছ গছ তলৰ বিহু মানে সেই আমেজ পৰিৱেশ যি ডেকা ল'ৰা সকলে গৈ পিনে গছ তলত বিহু নচোৱা হয় আৰু সেই নচোৱাৰ লগতে ছোৱালী ঘৰলে পিছে পিছে লাগি যোৱা হয়। সেই যিটো পৰিৱেশ যি মানে মোৰ মতে পৰিৱেশ, সেই পৰিৱেশটো মানে বহুত ভাল লগা তাৰ মানে, সেই পৰিৱেশটো তুমি তিনিচুকীয়া জিলা বাহিৰে অইন জিলাত ইমান এটা নোপোৱা।
হয় ন কথা
অঁ তিনিচুকীয়া চাব এইখিনিটো পাবা মটক জনগোষ্ঠী সকলো হেৰি কৰে। মটক আৰু মৰাণে।
উম।
কিন্তু এই মৰাণ জনগোষ্ঠী যিটো তিনিচুকীয়া জিলাত আটাইতকৈ বেছিকৈ আছে। তেওঁলোকে অ আমাৰ যি এই আহ জনগোষ্ঠী বা এই সম্প্ৰদায়টো সকলে গছ তলৰ বিহু মানে, ত ইয়াত তম আহিলে খুব সুন্দৰভাৱে তুমি দেখা পাবা, এতিয়া আৰু এটা কথা আছে মৰাণ জনগোষ্ঠী সকলৰ অহ মাজতে বহুতখিনি বংশ আছে, বংশ যেনেকে হলৌ খোৱা আছে, মানুহ খোৱা আছে কুক কো খোৱা, আছে নাও হলিয়া আছে অঁ, এনেকুৱা ধৰণৰ বহুত জনগোষ্ঠী আছে প্ৰায় এক শৰো অধিক আছে, অঁ, তুমি চাগে এইবোৰ বিষয়ে আগতে শুনা নাই চাগে।
নাই নাই মই এইবোৰ শুনা নাই, ভাল লাগিল আজি ইমান খিনি শুনিলো, তোমাৰ কথাবোৰ শুনি ভাল লাগিল।
এই জনগোষ্ঠী খিনিও বহুত কথা আছে, এই বহুত কথা মানে কাহানীবোৰ আছে, যে কেনেকে হলৌ খোৱা হ'ল, কেনেকে না হলিয়া হ'ল, কেনেকে মানে চকৰি গঞা হ'ল বা কাছ গঞা হ'ল, এই কথাখিনি তোমাক মই এদিন ক'ম। হয় এইখিনি ক'ম, কিন্তু যথেষ্ট দীঘলীয়া হ'ব তোমাৰ আজি এই দিনটোত কথা পাতিলে, কিন্তু ইয়াৰ পূৰ্বতেও কৈছো, এই বংশসমূহ অকল তিনিচুকীয়া জিলাতে আৱদ্ধ নহয়।
অ', অ'।
এই কথাখিনি এই জনগোষ্ঠী বা এই উম' আমাৰ যি এই সম্পদৰ যি বংশসমূহ এতিয়া তুমি গ'লে যোৰহাট, মৰীয়নি এইফালে তুমি পাবা। যেনেকে সূৰ্য বংশ আছে, ছাগলী বংশ আছে যিবোৰ সাধাৰণ ৰাইজে নামে শুনা নাই। এই লোকসকল আচলতে মৰাণ জনগোষ্ঠী লোকসকলে পূৰ্বতে সেইফালে আছিলে। বিভিন্ন যুদ্ধ বিহগ্ৰ কাৰণৰ ফ'লত কাৰণবশত আজি আমি পিছ হূহুকি আহিব লগীয়া হ'ল।
হয়।
সেইকাৰণে আজি আমি এই স্থান খিনিত, আজি আমি এনেদৰে আছো। আমাৰ বংশৰ যিসকল মানুহ তাত মৰাণ জনগোষ্ঠী লোকসকল আছে। তেওঁলোকে আজি বিভিন্ন জনগোষ্ঠীৰ লগত সমিলত হৈ আছে। কিন্তু তথাপিও একদম প্ৰকৃত যিখিনি ধৰ্ম নীতি নিয়ম সেইখিনি তুমি তোমালোকে আহি দেখিবা যে, তিনচুকীয়া জিলাতে হে তোমালোকে আটাইতকৈ বেছিকে দেখিবা। উম।